নমস্কাৰ, ভাল। তোমাৰ খবৰ?
মোৰো ভাল আৰু চলিছে। তোমাৰ?
উ আছোঁ, আছোঁ ঠিক ঠাক। অ' খবৰ পাতি ভাল। ভাল, ভাল। ভাত খালোঁ।
অ' মইয়ো পালোঁ। পিছে আজি এটা বিষয় আছিল মোৰ।
অ' কোৱাচোন কি বিষয়।
তোপা তোপি আছোঁ। মোবাইলৰ বিষয়ে পাতো নেকি আজি? ধৰা আজি-কালি মোবাইল যে
অ'
কিমান জৰুৰী হৈ পৰিছে মানুহৰ মন
হয়। হয়, সেইটোওতো হয়। আজি-কালি মোবাইল নহ'লে মানুহ আজি
মোবাইল নহ'লে মানুহ ইমান থাকিব নোৱাৰে আৰু।
থাকিবই নোৱাৰে। মোৰো মোবাইলটো মোৰ হাতত দুই মিনিট নাথাকিলে
নহয় আৰু মানে আত্মা, আত্মা উৰি যায় উৰি যায় যেন লাগে।
অ' তেনেকুৱাই হৈছে। আত্মা উৰি যোৱা যেন লাগে।
দিনত তেনেকুৱা হয় তোমাৰ মোবাইল, ধৰা আমি মোবাইল যে চাওঁ। কেতিয়াবা চাবাচোন মোবাইল কিমান ঘণ্টা চালা।
মোৰ এ বন্ধৰ দিনত মোৰ বহুত যায়।
অ' তেনেকুৱাই। মোৰ নিজে আচৰিত লাগি যায় মই চালে মই কিমান ঘন্টা মোবাইল চাওঁ।
মই যদি এই গৰম বন্ধত ঘৰত থকা কাৰণে কি হৈছে। মোবাইল চাই চাই মোৰ চাওঁ যে দছ ঘণ্টা, এঘাৰ ঘণ্টা ইমান মোবাইল চাওঁ মই।
উম, মোৰটো এনেকুৱা হয় ধৰা সামান্য আৰু মোৰ দছ ঘন্টা। দিনত, সামান্য হৈ যায়, সামান্য হৈ যায়। ইঘাৰ, বাৰ, তেৰ ঘন্টা যায়। মোবাইল আমি মোবাইল মানুহে কিয় লৈছিলে যে নহয় মোবাইল দি কিমান সহায় পোৱা যায়। ধৰা তোমাক যে মই এতিয়াও ফোনটো কৰিছোঁ কথা যে পাতি আছোঁ। হয়। কিমান, কিমান ধৰা তুমি কিমান দূৰ আছা মোৰ পৰা? বহুত দূৰ আছা ন? ফোন কথাটো পাতিবলে তোমাক কিমান সহজ হৈছে আমাৰ।
হয়, হয়।
তোমাক কিবা বৰ্তা পঠাবলে কিমান সহজ হৈছে। পটককে দিব পাৰো না। ইমান ই ইমান ইমান দেই নালাগে আমা
আগৰ দিনত টেলিফোন আগৰ দিনত টেলিফোন টো ভাবাচোন কেনেকুৱা আছিলে
টেলিফোনটো কিমান আছিল ভাবা তুমি মানুহে কিমান ফোন মাৰিছিলে আগতে আমাৰ গাঁৱ গাঁৱে আছিলে ন টেলিফোনৰ বুট টেলিফোনত যায় মানুহে কোনবাই কলে হা
কেতিয়াবা টেলিফোনত কথা পাতি পাইছা
পাইছিলো আমাৰ মই মই পাইছিলো অ পাইছো মই ঘৰত আছ
মানে এই হেৰি কৰিব লাগে আৰ পইচা দিব লাগে কৰ কইন পইচা আছিলে পইচা দি পিনে কথা পাতিব লাগিছিল
এ আমাৰ
আমা আমাৰ জ গাওঁত যে দোকান আছিলে আৰু আমাৰ অ
অ দোকান আমাৰ দোকানতে আছিলে আউ আগতে পি চি ইউ বুলি কয় নেকি উ পি চি ও বুলি কয় অ
আচ্ছা
তাকেই এইটো আমি টেলিফোন যেতিয়া আছিলে মই আগতে সৰু দেখ খো আৰু কেনেকে মানুহে কথা পাতে আমাৰ দোকানত আহে আহি পেলাই টকা দি পেলাই কথা পাতে
কথা পাতে আমাৰ আমাৰ বজাৰত তেতিয়া আছিলে আমাৰ বজাৰত অকল এটাই আছিলে
অ তাকে কিন্তু ধৰক আগতে আগতে ধৰা মানুহ কিমান দূৰ দূৰ পৰা আহে গাঁৱত ইমান ডাঙৰ গাৱত যত মানুহে হাজাৰ হাজাৰ মানুহ থাকে এটা থাকে টেলিফোন
এটা ফ্ণ থাকে আগৰ দিনত মানে কি আগৰ দিনত কিন্তু ফোন ফোনৰ এটা হেৰি আছিলে ভাল লাগিছিলে মানে যে ফোনত কথা পাতিব পাৰি মানে কিবা এটা আমেজ আছিলে আজিকালি সেই আমেজটো নাই
এ আনন্দ আনন্দ অনুভৱ হৈছিলে ভিতৰত ন আজি টেলিফোনত কথা পাতিম আজি কথা হ'ব তাৰ লগত তেনেকুৱা ন কথা হ'ব আজিকালো ইমান নহয় মানুহৰ হাতত হাতত মোবাইল থাকিও মানুহে কথা পাতিব নোখোজে আৰু
নোখোজে শান্তি নাই মানুহৰ মনত
অ শান্তি নাই
অন্তে নাই আগৰ দিনত আগৰ দিনৰ মানুহে এটা কৌতুক যে মানে কি জাগি উঠিছিল যে ফোনত কথা পাতিব পাৰি সেইপাৰৰ মানুহে এই পাৰি ইমান দূৰে মানুহৰ মানে কি এটা ফূৰ্তি আছিলে আগৰ দিনত
হয় এতিয়া আমিতো বৰ্তা পঠাবলে হ'লে কিমান সুবিধা আমাৰ কিমান সুবিধা আমি প আমি খন্তেকতে পঠাই দিওঁ ন আমাৰ বৰ্তাটো
হয় বেছি আজিকালি মেছেজ ৱাটছপত লিখি দিলে হৈ যায় আগৰ দিনততো মানুহে চিঠ ঠি লিখিছিলে ডাকঘৰ ডাকঘৰত দিছিলে বা এই কিছুমান এই যে ডাক যে মানে চিঠি দিয়া যে কিছুমান বাক কচাইছিল ৰাস্তা মাজে মাজে ক'ৰবাত ক'বাত
ডাক বাকচ গাঁৱা গাঁৱে আছিলে এটা দুটাকে উ দিছ ছিলে মানুহে আৰু তেনেকুৱাই ধৰা আমি মো মোবাইল যে চলাও এইটো ভাল বেয়া গুণ আছেই ভাল ধৰা আমি দুইটাই গুণ আছে ধৰা এতিয়া ভাল গুণ ধৰা কিমান ভাল পঢ়া - শুনা কৰিবলৈ সুবিধা হয় নহয় সুবিধা আমি পঢ়িব পাৰো মোবাইলৰ পৰা, আমি কথা পাতিব পাৰি, যোগাযোগ কৰিব পাৰি, দূৰ দূৰনী মানুহক আমি ওচৰত নগৈ দেখিব পাৰো ন আমি মানুহক, মোবাইলৰ সহ সহযোগী
এ মোবাইল ফোনটো, মোবাইল ফোনটো লাহে লাহে লাহে লাহে বহুত আধুনিক হৈ গৈ আছে তে, তাৰ ফলত মানে কি হৈছে আমি এতিয়া ভিডিঅ' কল বুলি কয় যে মানে কি সেইটো কৰিলে মানে কি আমি ইজনে সিজনক আগতে আমি ক'ও কোঁ কথাহে পাতিব পাৰি যোন আজিকালি আমি চাব পৰা হৈছো ইজনে সিজনক, চাই কিনে মানে কি অ চ চাব পাৰিছো যে তেওঁক ভালে আছে নে তেওঁ কেনেক অৱস্থাৰ আছে তেওঁ কি পিন্ধিছে এই চব চাব পৰা হৈছে আজিকালি
অ অ আজিকালি এনেকুৱা হৈ যায় আমি বস্তু কিনিব পাৰো
অ মোবাইল ফোনত আমি বস্তু কিনিব পাৰো, বজাৰত যাবই নালাগে
যাবই নালাগে, কাপোৰ কানি লৈ পেলাই, খোৱা সামগ্ৰী লৈ পেলাই চব
চব
বৈদুতিক বস্তু লৈ পেলাই ডাঙৰ সৰু চব বস্তু কিনিব পাৰি একো বস্তু বাত নাই আজিকালি আজিকালি ধৰা তুমি বাহিৰত যাবা, ক'বাত যাব আছে হয় নহয় কিমান কিমান মোবাইলত সুবিধা আছে আমি আমি গাড়ী মা কে বাৰু ঘৰত হয় নহয় যে আমাৰ এ এ এইটোৰ পৰা আমি এইটো জ পা আনটো জগাত যাম আমাক লৈ যাওক
হয়
কিমান সহজ
বহুত সহজ হৈছে
ত ধৰা এতিয়া আগতে ধৰা আগতে আমি ক'ৰবাত যাবলৈ হ'লে যেতিয়া মানে আমি টিকেট কাটো, গৈ পেলাই কাটিব লাগে ৰেল ষ্ট্ৰেচনৰ হয় গৈ পেলাই কাটিব লাগে, এতিয়া আজিকালিতো তেনেকুৱা নহয় ঘৰত বহি মোবাইলে চব কৰিব পাৰি
মোবাইলটো চব কৰিব পাৰে আজিকালি
ওলাই যাবও নোৱাৰি, ওলাই যাব নালাগে ন আমাৰ ঘৰতে থাকি শুই বয়ে কৰিব পাৰি চব কাম
হয়
এতিয়া ভাবাচোন কিমান সহজ হৈছে
আগৰ দিনৰ হা কিন্তু মোৰ হিচাপত আগৰ দিনাতে বেছি ভাল আছিলে আ ক দিন মানুহ কি হৈছে, মানুহে ফোনত কথা পাতিবৰ কাৰণে মানুহৰ ফুৰ্তী লাগিছিল যাহ আজি এই দিল্লীত দিল্লীত মাহী থাকে মাহীৰ লগত কথা পাতিম মাৰ লগ কথা পাতিম এনেকুৱা আছিলে আৰু এতিয়া মানে কি হৈছে আব থাকে থাকো তাতে কি ভাল
কি হল থাকেহে
তাকে এনেকুৱা হৈছে
মই তোমাক কথা এটা কওঁ হা, বহুত গুৰুত্বপূৰ্ণ কথা আমাৰ উ উ বহুত চাবা হা আমাৰ গাঁৱত গ'লে বা ধৰা আমাৰ যিমান আছে আৰু বৃদ্ধ মানুহ
হয় হয়
কেতিয়াও বহি পেলাক চাবাচোন, আগতে মানুহে কি কৰে এতিয়া আজিকালি মানুহে হয় মানে বুঢ়া জেগাৰ মানুহ আছে আৰু। বয়সিয়াল মানুহ, গৈ পেলাই সুধিবাচোন মোবাইল ফোনো হৈ পেলাই কি হৈছে? চাবা মোক মানে মোৰ কাকাই কৈছিলে, যে আগতে তে মোবাইল ফোন নহোৱা টেলিফোন নোহোৱাকে। দূৰত থকা মানুহো ওচৰত লাগিছিলে ওচৰত আছে বুলি।
ওচৰত আছে বুলি হয়।
আজিকালি একেখন ঘৰতে ইমানজন ইমান মানুহ থকাৰ পিছতো। লাগে চবে দূৰত দূৰত আছে। কাৰন আজিকালি আজিকালি চবৰ মানুহৰ মানে পৃথিৱীটোৱে মোবাইলত আহি গ'ল।
মোবাইলত আহি গৈছে হয়, আজিকালি গোটেই পৃথিৱী মোবাইল, মোবাইল মনেই পৃথিৱী এনেকুৱা হৈছে।
মানুহে অকল তাৰ মোবাইল খনতে লাগি থাকে আৰু তাৰ পৃথিৱীতে মোবাইল খন আৰু নিজৰ ভিতৰতে চলি থাকে। নহয় বা একো এ কো একো নাই আমাৰ কথাটো বহুতো গুৰুত্বপূৰ্ণ ন' যে আগতে মোবাইল ফোন নোহোৱাকেই, দূৰত মানুহো লাগিছে ওচৰত আছে, আজিকালি একে খন ঘৰত থকা মানুহে নালাগে যে ওচৰত আছে, চবে দূৰত থাকে। চবে নিজৰ নিজৰ ব্যস্ত ভিতৰত থাকে, চবে নিজে কাম কৰি থাকে ন'। সেনেকুৱাই মোবাইলে যিমান ভাল কৰিছে বেয়াও কৰিছে, ধৰা ঘৰৰ মানুহৰ ভিতৰত ইমান মিল মহাবাত টো মিলটো নাই আৰু মানে ধৰা
আমি যদি চাব যাওঁ এতিয়া মানে মোবাইল ফোনৰ উম, কি কয় তোমাৰ। কিছুমান উপকাৰিতা আছে আৰু অপকাৰিতা আছে। তে তুমি ক'ব পাৰিবা নে কিছুমান উপকাৰিতা বা অপকাৰিতা?
হয়। উপকাৰি টো উপকাৰিতাটো ধৰা তোমাৰ আমি কথা পাতি পাৰো যোগাযোগ হয় আমাৰ। বৰ্তা পে-প্ৰেৰণ কৰিব পাৰো আমি বৰ্তা। বাৰ্তা প্ৰেৰণ কৰিব পাৰো। সেইটো হয়, আমি ঘৰত থাকি ভিডিঅ' ক'ল জৰিয়তে আমি কাৰোবাক চাবও পাৰো।
চাব পাৰো উম।
ধৰা বস্তু কিনিব পাৰো, কাপোৰ কানি বস্তু খোৱা বস্তু, বাতৰি চাব পাৰো। দেশ দুনিয়াৰ চব খবৰ খবৰ ল'ব পাৰো আমি, খবৰ ল'ব পাৰো আমি আমি কাপোৰ কানি লৈ পেলাই খোৱা চব কিনিব পাৰো হয়।
অ'। আৰু অত্যাধিক মোবাইল ফোন অপকাৰিতা যদি চাওঁ আমি অত্যাধিক মোবাইল ফোন চালে কি হয় চকুৰ সমস্যা হয়। সময় বিলাক এনেই বেয়া হৈ যায়।
এনেই বেয়া হৈ যাই, সময় নষ্ট হয়।
যেনেকে তোমাক অলপ আগত ক'লো মইে এই বন্ধৰ দিন ঘৰতে থাকিব লগা হৈ হৈছে। যাৰকাৰনে মই মোবাইল ফোনটো কি হয় দহ ঘন্টালৈকে হৈছে এইটো এটা বেয়া অভ্যাস, ইয়াত কৈ ভাল যদি মই কিবা খেলিব গ'লো হয় বা অলপ ব্যয়াম কৰিলো হয়, মোৰ গাটো ভাল থাকিলে হয়।
হয়, মই কিন্তু এই গৰম বন্ধত মোবাইলো চালো কিতাপ এটাউ পঢ়িলো, কিন্তু তেনেকোৱা আৰু।
মই গৰম বন্ধত মোবাইলটো চাই চাওঁতে যাব আৰু। শেষৰ ফালে চাগে অলপ ফুৰিবলৈ ক'বাত যাম, ত' সেই হিচাপত এই মোবাইল ফোন টো আমি ভালকে ব্যৱহাৰ কৰিব লাগে, কাৰণ ইয়াৰ বেয়া দিশ ভাল দিশ দুয়োটাই আছে।
এ মোৰ হিচাপত আৰু মই যি খোজো যিমান বুজো, মোবাইল খন আমি মানে অক হিচাপ হিচাপ সহজো মানে যিমান আৰু লাগে আৰু মোক প্ৰয়োজন
হয়, হয় হয়।
ত প্ৰয়োজন সময়তে মোবাইল ফোন চাব লাগে। বাতৰি চাবলে কাবাৰ লগত যোগাযোগ কৰিব লগে কিবা বস্তু চাবলে, তাৰ সময়ত বা কি কমল আমি জীৱনত যি যি আছে বেলেগ বেলেগ ধৰণৰ কাম পঢ়া শুনা খেলা ধূলা ব্যয়াম চব কৰিব লাগে।
চব কৰিব লাগে।
যিয়ে নহওক মানুহে আগবাঢ়ি গৈ আছে ন। এ মোবাইল ফোনে আগবাঢ়ি লৈ গৈছে। যিমান আগবাঢ়ি লৈ গৈছে মানুহক পিছ পেলাই গৈছে বহু পিছ পেলাই লৈ আহিছে।
এই ধৰা কোনোবাই যদি আজি মোবাইল ফোন টো বেছিকে চোৱা নাই বেছি ব্যৱহাৰৰ কৰাকে
আজিকালি সৰু সৰু ল'ৰা ছোৱালীয়ে ভাত ভাত খাব নোখোজে মোবাইল নোহোৱাকে।
ভাত খাব নোখোজা মানে কি আছে ধৰা কিছুমানৰ প্ৰয়োজন হলেহে মোবাইলটো ব্যৱহাৰ কৰে। কিন্তু মোৰ কিন্তু প্ৰয়োজন নাই। মোৰ কিন্তু প্ৰয়োজন নাই মোক তথাপিও মই গোটেই দিনটো মোবাইল ফোন চাওঁ। ত এইটো বেয়া।
হয়।
ঠিক আছে বন্ধু। আজিলৈ এইখিনিয়েই তোমাল লগ কথা পাতি বহুত ভাল লাগিল কিছুমান কথা জানিব পাৰিলো।
ময়ো ময়ো।
উম পিছত বেলেগ এটা
বেলেগে এটা বিষয়ত কথা পাতিম দিয়া হব। ঠিক আছে ৰাখো।